হেল্ল'।
হেল্ল'।
অ', শুনিছে নে?
শুনিছোঁ কি কৰিছা শুনিছোঁ কি কৰিছা?
বাগান এ বাগানলে গৈছিলো আহি পই গাটো ধুই এনেই অকমান বিছনাতে পৰিছো।
অ'।
আপুনি কি কৰি আছে?
মই এইয়া এই চাহ অকমান খাই পেলাই হেৰি সিহঁতবোৰ ৰাস্তাত বহি আছে মোৰ ঘৰতে। বহি আছিলো। বৰ ৰ'দ আজি পাই।
অ', আজি আমাৰ এইফালেও ৰ'দ দিছে। ভালে হৈছে বাৰু ৰ'দবোৰ দিছে পানীবোৰ শুকাইছে।
আমাৰ এইফালে আকৌ যিকণ পানী হৈছিলে সোনো শুকাইছেহে এতিয়া।
অ', আমাৰ বাৰু ভালে হৈছে এই দ জেগাবোৰ পানীবোৰ শুকাইছে।
উম। হেৰিয়ফালে ঢেৰ পানী পায় গোটেই ঘৰ দুৱাৰ নাই অৱস্থা।
অ', অৱস্থাই নাই।
ৰে'লৰ দলঙে চলঙে তেনে হেৰি কৰিছে।
অ', পানী ঢেৰ আ হৈছে সেইটো চাইডে।
তাকে।
পানীত ধেৰ হৈছে যদিও জেঠাইহঁতৰ যে মাটি ৰুইয়ে হ'ল হেনো।
বাপৰে এতিয়ে?
অ', আমি হে তাই আহোঁতেনেই ৰুব হ'লেই নহয় সিহঁতত। আমি অহা দুদিনমানৰ পিছত বোকা দিম বুলিয়েই কৈছেই নহয়।
অ'।
তাৰপা সেই সিদিনাখন ফোন কৰিছিলে হেনো। তাৰপা বোলে সেই আৰু দুদিন তিনদিনমান লাগিব বুলি কৈছে হেনো।
অ', এতিয়ালৈ মানে হ'লে আজি হ'ল নহয় কেইদিনমান ফোন কৰা।
অ', এই হেৰি এইটো কি মানে তেনেকুৱা হেৰি ৰোৱা চোৱা মোৱাকে চাগে পানী সিহঁতৰ সেইফালে হোৱা নাই তেনেকুৱা হ'লে ৰুব নোৱাৰিলেহেঁতেন নহয়।
তাকে জানো কেনেকে কি
সিহঁতৰ সেইফালে নহয় এই তাৰ পৰা হেৰিলেহে হৈছে পানী বেছিকে।
অ'।
সেইবোৰ পানী আমাৰ ইয়াত আহিবলৈ বহুত হেৰি হ'ব গৈ তেতিয়ালে মানে এইবিলাক পানী হেৰিয়ে হ'ব গে আৰু শুকাব গে।
এইফালে শুকাব গে ৰ'দ দিছে।
আমাৰ সেই আগফালে আজনী এটা বৰালি মাছ এটা মাৰলে। এক কেজি মান হ'ব এক কেজি মান হ'ব বোলে
তাকে
নাওলৈ লৈ আহি আছিলে বামতে দেখিলে দেখি পইচা মাৰি দিলে লাগি গল পচা মাৰিছে লাগি গ'ল পুৰা এক কেজি মান হ'ব বোলে
আপোনালোকৰ না উলিয়াইছো নাই
আমাৰ নাওখন বেয়া হ'ল নহয় এইণ হেৰি কৰিব নোৱাৰাৰে আৰু এতিয়া বনালেও অকণ বহুত পইচা যাব আৰু এই নাও মানে বনোৱাই পেলাই পেলাই হেৰি কৰাতকে নকৰাই ভাল আৰু, আৰু তেনেকে পানীও নোহোৱা হ'ল নহয় আগৰ নিচিনাকে। আগতে হয় ৰাস্তা কাষলেকে পানী হয় ঠাইতে পেলাই লৈ যাবলৈ ভাল এতিয়া সেই নাখনৰ যত ঘাঁহ চাঁহ নিজে ন কাটিলেও হ' লুকে কাটি দি থৈ যায়হি লোকে কাটে সিহঁত দুমুঠ কাটিলে আমালৈ এমুঠা কাট তেনেকে হৈ যায় এতিয়া সেই ঘাঁহ কাটিবলৈও জেগা নাই আৰু পানীও তেনেকে নোহোৱা হ'লেও মাছা বাদ দিলে
উম। তাকে। সেই এইটো কি পা ভাত পানীত খোৱা বোৱা কৰিলে অ খোৱা বোৱা কৰিলে
অ ভাত হেৰি খালো খালো মানেহে এঘাৰম দহটা চাৰে দহটাতেহে খাই দিওঁ আৰু
অঁ
এইবাৰ দিনটো নাখাওঁ ন আকৌ দুপৰীয়া চাহ অকণ খাই দিলো আৰু হৈ গ'ল আৰু
উ তাকে আজি ৰ'দটো ৰদ সুধিছা ঐ ধান কেইটামানো শুকুৱাব না থাকিলে আমি চব বাগানলৈ গুচি গলো ধান কেইটামান শু পোৱা হলে পথাৰলৈ যোৱাৰ আগত আজৰি বিজয় হৈ ল'ব পৰা হলহঁতেন চাউল কেইটা উলিয়াই লব পাৰিলে চিণ্ডাৰটো কমি থাককা এতিয়া আকৌ অ সে হল কাইলৈ তাকে ৰদ দিয়ে নিিয়ে মই বোলো পিঠাগু কেইটামানো খুনিম বুলি ভাবি আছো পিঠা এটাকে বনাবলৈ সেই পথাৰলৈ নিনবলৈ চাহ খাবলৈ
অ
তাকে কিনো হয় চকুৱ চাউ প খ আহ'ল
কৈছিলোঁ হেৰি বোলো এতিয়া সেই আমাৰ ৰ'দৰ ৰ'দো দিব নালাগে ডাইৰেক্ট লগ গ'লেই হয় ধুনীয়াকৈ কেই ধান ওলাই আহে তাৰপিছত সেই কাইলে বাৰু আহিব চাউল তাৰপিছত তাৰ চাউলৰ সতে হেৰি মিক্স কৰি খাবলৈ ভাল
অ
তাৰপৰা এতিয়া হেৰি তানো কি কৰে এনে আজিয় এিয়ে নে নে টমটমখন লৈ পেলাই তিনি বছা বৰ্তমান গোটাই এনেকে কি ক কৰিব আৰু আজি কাইলে ভিতৰত
অ তাকে আজি ৰদটো দিছিলে ভাল আছিলে ধান বোৰ অ
উ
অ সি কাইলৈ যাবগে
কাই নিবহি চাগে আজি বন্ধ দিলে নহয় স্কুল
অ তিকে এতিয়া সিমাহ দিন ঘৰত থাকিব আৰু
এমাৰ ঘৰত ঘৰত থাকিব স্কুল খুলিলেহে আহিব
অ ৰদটো আজি ভালকে দিছিলে তাকে এয়হে অ সৰিয়হ কেইটামানো আপোনাৰ ঘৰৰ পৰা অনা আছে নহয় মা আপুনি আহিলে খউলি অকণ বনাম বনাম বুলি থৈ দিছে তাৰ পৰাৰা এতিয়া হেৰিটো কি কয় আপুনিও নাহিলে এতিয়া পথাৰ দিনত আহিবলৈ অ'লে খালিও বনোৱা নহ'ব
তাকেে মই হেৰি চাই লওঁচোন ৰ'বা কেতিয়াাজান ক'ম বাৰু এতিয়া সিদ্ধান্ত কৰি দিব নোৱাৰোঁ পতককৈ
অ
খা হললে হেৰি বনাই পেলাই খালেই হ'লো সোন মই গলে আকৌ অকণমান বনাই দিলেই হল দেেই পথাৰলৈ যোৱা চিজনহয় অ নহলে সেই বনাই পেলাই আহিলে পথাৰলৈ যোৱা ছিজনত ভাল নহয় খওঁালও অকলে ভিমান খাবলৈ
তাকে ভাল সৰিয়হ কেইটামান আছে বাাৰ খুন্দিবলৈ জুই ব আকৌ সেইকেইটাকে ভাগ ভাগ কৰি থাকিবলৈও নহয় এইবাৰ মইৌ সৰিয় নাইকিয়া যাওঁতে বৰষুণো দি আছে সেইটো যাওঁতে সেই শয়হৰ বেপাৰ খালি বেপাৰো নকৰিলো
তাকে হেৰি ৰকৌ খি খুন্দিবলৈও ৰ'দ নাই নহয় ৰ'দটো আজি হেৰিছে ভালকে
অ তাকে অলপ খাল ো হেৰি কৰিলে মানে খুন্দিলে মেলিলে হেৰি হয় আকৌ বিকি যায় আকৌ মানে আফাল ইমান নবনায়েই ন আজিকালি মানুহে এইবোৰ ইমান কষ্ট নকৰে ঢঁকি মাৰি মাৰি
অ
বে হে কৈল বনাল বিকি যায় মিক্সিত দিলে খাবলৈ বেয়া হ ঢেঁকীত পুনাটোুনচিনে অ ঢেঁকীত শুনাটো ভাল হয়
উম
অ তাকে এইবাৰ আহে ৰ দ নাই কি খালে ব এইগেইদিনত পাহকে কি গলহতেন যোৱাবাৰু সেই এনেকুৱা দিনাত খুব বিকি গৈছিলে নহয়
অঁ আমাৰ সৰয়হ আ হৈছে এতিয়া হেৰি উ লৈ যাব পেলাই মনতো নিব নোৱাৰো কোনোবা অহালৈ লৈ যাব পাৰিলে তাক খুন্দি পেলাই বিকি পেলাই পেপাৰ কৰি মকো দিলি সিহঁততে আধা আধা
গে ত গেে তাকালি মোক কিনি আ নাই লাভ হব নেকি চল্লি টকা কেজি সেইখন বেপাৰ কতকে
ঠিকে
তাকে হেৰিয়লে গলে জানো সময় হয় যদি যাম চাগে সময় নহলে নাযাও আৰু এ বিয়ালৈ গলে
আগদিনাই গুচি আহিবা হ দিয়াত থাকি তালৈ গুচি যাব পুছদিনা
ফা বোকা বোকা।
অ' সেইটোও হয়।
কথাৰ কাৰণেহে।
তাকে প্ৰথমে বোকা দিলে যে গা বোৰ বহুত বিষ হয় আকৌ।
অ' প্ৰথম দিনা। বাবাই কৈ আছে প্ৰথম দিনা হেনো এবিঘা মান দিব মায়ে কৈছে মই পঠালেই নাযাওঁ তেতিয়াহ'লে।
ইমান ৰ'দ দিলে নোৱাৰে নহয় পথাৰ থাকিব।
অ' আকৌ হেৰি নহয় প্ৰথম দিনা ইমান ৰুবওঁ নোৱাৰে। আকৌ প্ৰথম দিনা বাঁহী বোকাত পৰিবলৈও বেয়া।
থৈ প্ৰথম দিনা এৰি থৈ আহিলে বেয়া। আমাৰ বতৰটো ঠাণ্ডা হ'লে পাৰি বতৰটো যদি ৰ'দ দিয়ে কেনেকে ৰ'দ দিলে মানে এঘণ্টাও নোৱাৰো পথাৰত থাকিব।
দিলে থাকিব আকৌ বেছি বৰষুণ দিলেও ন কপনি উঠে।
মই বৰষুণ দিলে পাৰো ৰ'দ দিলে নোৱাৰো মই ৰ'দ দিলে একেবাৰে নোৱাৰো পথাৰত থাকিব।
উম' মই বেছি ৰ'দ দিলেওঁ নোৱাৰ বেছি বৰষুণ দিলেওঁ নোৱাৰো।
যোৱা যোৱাবাৰৰ পৰা একদম ধুনীয়া বতাহ পালো দেই যোন কেইদিন পথাৰলৈ নামিলো ৰ'দো নাপ পালো বৰষুণো নাপালো মানে বৰ ধুনীয়া হিৰত গ'ল বতৰটো।
অ'।
এইবাৰহে কি হয় নাজানো আৰু দেই ভগৱান জানে।
অ, তাকে এই এইটোকা বাবাই আকৌ কৈ আছে হেৰিয়ালে যাব লাগে এইটো কি বুলি কয় আপোনাৰ আৰু কাইলৈৰ পৰা আকৌ কঠীয়া তুলিবলৈ যাব লাগে। তাৰ পৰা মই কৈছো হেৰি যদি ৰ'দ দিয়ে কাইলৈ কঠীয়া তুলিবলৈ নেযাওঁ পিঠা গুৰু কেইটামান খুন্দিম ধান কেইটা ৰ'দত দিম। কাপোৰ কেইটামান ধুবলৈ আছে বিছনা কাপোৰবোৰ ধুই মেলি আজৰি হৈ। পৰিহিল পৰা তুলিম গে, তাকে কি হয় কাইলৈ ৰ'দেই দিয়ে নে দিয়ে।
কাইলৈ, বুধবাৰ।
কাইলৈ বুধবাৰ।
অ, বৃহস্পতিবাৰ পৰা দিলেও বৃহস্পতি শুকুৰ শনি তিনদিন তুলি দিলে।
অ, তাকে। ৰু'বলে দুবিঘা মানহে ওলাই আছে বাকীবোৰ ওলোৱাই নাই।
অ'। টেক্টৰ হে লগাইছে চব।
ট্ৰেক্টৰ, গৰুহাল সৰু হৈ আছে যে বাব হোৱা নাই বা বন শিকাই আছে। গৰুৱে হ'লেও ইমান হেৰি নাথাকে হ'লেও হেৰি আকৌ এইটো কি কয়। এ, কষ্টও হয় গৰুৱে দিলে আকৌ। অ, বহুত দিনো লাগে
ইমান কষ্ট কৰি পথাৰত লাগি নাথাকে ট্ৰেক্টৰে লগাই দিয়ে আৰু, পতাপত উলিয়াই ৰুৱে আজৰি হয়।
সেইটোৱে কিন্তু আজি সেইটো কৰে কিন্তু যে আগৰ নিচিনা খেতিটো নোহোৱা হ'ল এই
নহয় এই ট্ৰেক্টৰ হেৰি তলৰ পৰা মাটি তলৰ পৰা মাটিতো হেৰি কৰি পেলাই যে।
অ'।
সেইটো কাৰণে হেৰি হয়।
আকৌ হেৰি নহয় ধৰি লওঁক পথাৰত থকা সেই কেঁচু বোৰ ট্ৰেক্টৰৰ হেৰিয়াই মাৰি কাটি, কুটি মাৰি পেলাই। সেয়া হাল বালে আকৌ নেঙালে হাল বালে আকৌ উম, নাঙলে হাল বালে আকৌ সেইটো নহয়।
অ'।
এতিয়া আকৌ ট্ৰেক্টৰে হাল বালে হৈ আলি কিনাৰলে নাযায়ে। আলি কিনাৰোৰলে বৰ কষ্ট কিন্তু গৈ হাল বানলে সেইহটোৰ কাৰণে ভাল আৰু আলি কিনাবোৰ
আমাৰ হে এইটো কি হয় ট্ৰেক্টৰে হাল বেললে সেই তলৰ পৰা মাটিটো খানদি পেলোৱা জহতে সেই প্ৰথম চাহ গৰুৱে পালে।
প্ৰথম চাহ গৰুে বোৱাব নালাগে প্ৰথম চাৰ সেই ট্ৰেক্টৰক বাবল দিব লাগে নহ'লে। গৰুহালে বৰ কষ্ট পায় নহয়।
অ, কষ্ট পালা হয় মাটিবোৰ তলাবা সেনেক হেৰি কষ্ট নাপায় আমাৰে মাটি সেই ক নহে। মানে এঘন্টা দেৰ ঘন্টামান বায় আৰু তাপা গৌ খুুলিএ দ
আমা বাগানলৈ যাবলৈ আহ, অঐ ৰাস্তাটো ইমান বোকা
গম উম, পৃথিৱী বোকা তাত পলহ কৰি পৰি পানী সি হৈ এনেই ইমান বোকা হৈ আছে অ, অহা যোৱা
ভৰিসোবা দিনেে শেষ কৰি পেলাই
উম, অহা চাক প পাত ওলাইছে পোন্ধৰ কেজি মানৰ প হ'ব জানো কি হয়। এইবাৰ দিলে সেই কুইণ্টেল হ'বগৈ আৰু।
অ'।
তাকেহে। বাকীবোৰ ঘৰতে আছ নে চব
উম, বাবা সে শুই আছে মা জানো ভাত বনাইছে নেকি?
ৰাতিপুৱা হেৰি কৰি থৈ নগ'ল মানে এতিয়া আহি ভাত বনাইছে?
ৰাতিপুৱা ভাত বনালে বনাই আকৌ খাই ব গ'লো তাৰপৰা এতিয়া জানো কি কৰিছে।
বিচনাতে অকন শুইহে আছো।
ভাগৰো লাগে নহয়।
অ', ৰাতিপুৱা সেই বুট দালি বনালে তাৰ পৰা আকৌ আলু ভেন্দি তেনেকে ভাজিলে বুট দি পেলাই। খাৰলি অকণো আনিছিলো খাৰলি খাবলে নহ'লে ৰাতিপুৱা। কালি ঘৰৰ পৰা লৈ আহিছিলো আহোতে। অ', ঘৰৰ পৰা আহোতে লৈ আহিছিলো সৰু দেদাক দিবলৈ বনাইছিলে। তাৰাপা অকণমান লৈছিলো খাৰলি অকণনে উখোৱা চাউল